উম ক'।
কি কৰিছোঁ?
এ এনেই আছোঁ দে। তই?
এই মই এনে বাগৰি আছোঁ অলপমান আজি বৰ ডাঙৰকৈ বৰষুণ আহিছে।
অ এফালেও আহিছে দিলে নেকি সেইফালে বৰষুণ?
নাই, নাই আমাৰ ফালে দিয়া নাই বতাহ মাৰিছে আৰু অলপ, অলপ।
অ, গৰজি আছে পুৰা আমাৰ এইফালেও।
অ হয় দে পৰিলে ভালে লাগে ৰাতি বৰষুণ পৰিলেতো
অহ।
ভাত মই বনোৱা নাই বনাম হে।
অ, এ আধা বনাই থৈ আহিছো ৰ' আধা বনাম আৰু।
উম, উম।
মানে দালি বইল কৰি থৈ আহিছোঁ তেল মাৰিবলৈ আছে।
তাকে ভালে কৰিছোঁ। হে অলপমান মোৰ গাটো ভাল লাগি নাথাকে যে অলপ বাগৰি বাগৰিয়ে কাম কৰোঁ অলপমান ৰেষ্ট কৰি লওঁ তাৰপিছত আকৌ বনাওঁ তেনেকে।
অহ।
হয় দে, বাকী চাহপানী খালি?
অ সন্ধিয়াই খালোঁ, তই খালি?
অ মই মানে। উম এনে চাহ তেনেকে নাখাওঁ খালোঁ আৰু এনেই কিবা কিবি অলপমান।
অ এ খাব লাগে কেতিয়াবা লাল চাহ অকমান হলেও খাবই লাগে।
উম। হয় দে মানুহজন এনে এপাক ওলাই গৈছে। দিনটো ঘৰতে আছিলে এতিয়া অলপমান ওলাই গৈছে।
অ আজি দেওবাৰ আৰু আমাৰ এখেতো আছিলে। এতিয়া এই খেল চাই আছে কিবা খেল দি আছে। মই বুজিয়ে নাপাওঁ এইবোৰ খেল চেল কি। অ সেয়াই কিবা ফিফা কিবা।
অ, অ ফিফা ওৰ্ল্ড কাপ বুলি শুনি আছিলো এ মই বুজি পাজি নাপ পাওঁ মই সেই ক্ৰিকেটটো কেতিয়াবা অকণমান বুজি পাওঁ আৰু।
উম।
উম।
তাকেহে, কি বনাইছ আজি পিছে?
আজি কৰ্চ মাছ অকন মানুহজনক আনিব দিলোঁ। বোলো বিলাহী আলুৱে বনাই, আজি নিজৰ হাতে দিয়ে বনাই খাব মন গৈছে।
অ', হওঁক দে, মন যায় নহয় কেতিয়াবা।
উম্।
পিছে এতিয়া শাহু ক'ত?
আছে, মই এই মাহঁতৰ ঘৰতহে আছোঁ।
অ', হয় নেকি?
উম্।
উম্, হওঁক দে। এইটো অৱস্থাত তাতে থাক। যিমানেই নহওঁক দে, নহয় কোৱা কথা এই এইটো সত্য কথাই যে, যিমানেই শাহু মৰমীয়াল নহওঁক হা তো
দে, মা-মাকহঁতৰ ঘৰৰ নিচিনা মানে নহয়।
সেইটোয়ে, মাকজনীৰ নিচিনা ঘৰৰ হ'বই নোৱাৰে।
উম্, উম্।
সেইটোয়ে, যিমানে সুবিধা নাথাকক মানুহজনৰ ঘৰত।
সেইটোৱে, তাকে মানুহজনো আহি কৰি থাকে দুদিন এদিন। ইয়াতো থাকে তাতো থাকে। থাকে, তেনেকুৱাই আৰু তাতে হাঁহ কেইটাও আছে নহয়।
উম্, আজিবোৰ আহিব আহিবনে নাই পিছে!
অ', এই ঠিকেই নাই আকৌ, মই আকৌ ধৰিবও নোৱাৰোঁ নহয় মানুহজন।
অ', বৰষুণ আহিছে যদি আহ্ আহে যদি আহিবলৈ দে আৰু জল্দি হয়। আকৌ পিছত ভিজিব নহ'লে।
অ', মই কৈছোঁয়েই সোনকালে আহিবা বোলো। তুমি বেছি দেৰি নকৰিবা বুলি। কৈ দিছোঁ আৰু গৈছেহে বেছি টাইম হোৱা নাই, ডেকা মানুহ। ক'ত আৰু এতিয়া লগতে আহিব।
তাকেইতো।
উম্।
সেইয়াই আৰু এতিয়া কাৰেণ্ট এতিয়া যাবই অলপ পাছত আৰু যিহে বৰষুণ আহিছে, পানী দুনি উঠাই থব লাগিব। অ'।
উম্।
নহ'লে আকৌ ৰাতিপুৱালৈকে পানী শেষেই হ'ব।
হয় দে। এনেও ধুমুহা বৰষুণ মাৰিলে কেতিয়া, কেতিয়াবা আকৌ বতাহটো যদি জোৰত মাৰে। দুদিনমানলৈ হৈছে আৰু কাৰেণ্টটো।
অ', ওৱাৰ চোৱাৰ চিগি যায় যে। পিছে তোৰ এতিয়া হেৰি কেতিয়া, পঞ্চামৃত কেতিয়া?
এই মোক পঞ্চামৃত খুৱাব। উম্, আঠাইশ তাৰিখে মানে হেৰি খুৱাব অ'। উম্, কিবা শৰণ এটা দিয়াব নেকি? তাৰ পাছত ঊনত্ৰিশ তাৰিখে। অ', আমি গৰখীয়া শৰণটোহে লোৱা গৈ আছিলে। এতিয়া বোলে, এনেকুৱা গাত বোলে
শৰণটো
অ', এনেকুৱা গাত বোলে, শৰণ ল'লে আকৌ বোলে বৰ ভাল। বেবিটোৰ
অ', অ', আমাৰ যেনিবা আমাৰ এনেকে আঞ্চলিকৰ নিচিনা, এনেকে শৰণ মানুহ আহে যে শৰণাচাৰ্য তেখেত আহোতে আমি দুটাই লৈ ললো যেনিবা।
অ', দে ঠিকে এনেকুৱা, আমাৰ ইয়াতো অৱশ্যে হৈছিলে হেৰিত দেই। এ আমাৰ ইয়াত সাহিত্য সভাৰ নিচিনাই মানে নাম হৈছিলে নহয়, তেতিয়া মানে শৰণ দিয়া দি হৈ ছিলে, কিন্তু মানে এ লোৱা নহল আৰু, অ', অধিৱেশন অ', মোৰ মুখতে অহা নাই কথাটো।
অঁ'।
উম', তেতিয়া লব পাৰিলো হয়, নললো আৰু উম'।
দে এতিয়া লৈ ল'বি একো নহয় ভালেই, এনেকুৱা দুধনীয়া দে দেহাত ললে ভালেই, শুনা পাব, শিশুটোৱেও মানে শুনা পাব ন কথাখিনি, ভাল ভাল কথা।
তাকেইতো আমি এতিয়া যি হ'লো হ'লো আৰু হয়, ল'ৰা ছোৱালীটো ভাল কৰিবলৈ ইচ্ছা যাব দেচোন আমি আৰু এচিৰিঙাত নিচিনা হলোয়ে, এতিয়া ল'ৰা ছোৱালী ভাল হওক সেইটোৱেই লাগে দেচোন।
বাইদেউৰ খবৰ কি?
অ', ভালেই।
অ', ভাগিনটোৰ?
অ', ভালেই অহাই নাই, বহুত দিন হল।
অ', স্কুল দিছে নেকি ন? শুনিছিলো নহয় মাজতে। দীঘলীয়াদিত দিছে বুলি।
অ', দীঘলীআটিতে দিছে ল'ৰাটোক। সি সি আহিব ইচ্ছা কৰে, কিন্তু এই তাই মানে অ', তাইৰো ঘৰত কাম বন থাকে ন। এতিয়া পতককে আহি পেলাই আকৌ থাকিবও নোৱাৰে। ল'ৰা ছোৱালীটো সৰু থকালৈকেতো চবে পাৰেই হয়, স্কুলত দিয়া
সেইটোয়ে, স্কুলত দিয়াৰ পৰা অসুবিধা হৈ যায় নহয়।
এটিয়া আমিও এনেকে আছোহে, নিজৰ যেতিয়া ঘৰৰ দায়িত্ব হ'ব, নিজৰ ঘৰখন হোৱাৰ পাছত ল'ৰা ছোৱালী গিৰেকৰ বাদে, এৰি থৈ আহিবলৈ কাৰণো ইচ্ছা যাব?
সেইটোয়েটো, ল'ৰা ছোৱালী এতিয়া সৰু হৈ থকালৈকে মাকৰ ঘৰত স্থান আৰু।
উম।
ডাঙৰ হোৱাৰ পিছত আৰু স্কুল দিয়াৰ পৰা আৰু স্কুল যাবলৈ কাৰণে সেনেকে লাগি থকা যায়, ক'ত আহিবলৈ সুবিধা পোৱা যায়।
হয় দে, তায়ো ল'ৰাটো স্কুলত দিলে বাৰু, সিও তাকে এতিয়া উম', পঢ়া শুনাত এই ল'ৰা ছোৱালী মানুহ বেয়াই লাগে, আজিকালি যি পঢ়া শুনা টান হৈ গৈছে। মানে এটা পঢ়া শুনা মানে দি দি লৈ পেলাই এতিয়া বুজাবোৰ বাঢ়ি বাঢ়ি গৈ থাকে যে, মোৰ সেইটো কাৰণে দুখ লাগে, কিতাপৰ বেগতো বেচেৰা ল'ৰা ছোৱালী বোৰে মানে দাঙিবই নোৱাৰে হেই।
আমাৰ ননন্দজনী ঘৰটো দূৰ যে তাই যেনিবা অকমান মানে বন্ধ চন্ধ হলেই মানে দূৰ কাৰণে সেইটো বাহানা দি আহিব পাৰে আৰু।
অ', হয় দে, আমাৰ বা আকৌ তেনেকে নাহে বাৰু।
চিন্তা কৰা মানুহ আছে ন, শাহুৱেক আছে পেহীয়েক আছে, মাহীয়েক এজনীও আছে তাতে।
অঁ অ।
আকৌ গিৰিয়েকটো আছে কাম-বন আকৌ জেঠাল দুজনো আছেই নহয় সেইটো কাৰণে তাই মানে আপত্তি বেছি নাই আহোঁ বুলি কলে আহিব পাৰে।
অঁ মানে তাহাঁতকে চমজাই দি আহিব পাৰে আৰু। অকলশৰীয়া ঘৰ হলে নোৱাৰে উম। অকলশৰীয়া ঘৰত নোৱাৰে নহয়, আমাৰ বা জনীও মানে সেই নোৱাৰে। অকলশৰীয়া ঘৰ যে। তাই এতিয়া গৰুৱে, ছাগলী গৰু নাই বাৰু সেই হাঁহে তাৰপিছত পাৰহে আকৌ সেই অসুবিধা হৈ যায়।
এই আমাৰো হাঁহ এযোৰ পুহিছিলো, পোৱালি হৈছিলে আজি কাউৰীয়ে নিলে।
উম উম।
সেই তাকে ভাবিছো এতিয়া কাউৰীয়ে নিলে নে কিয়ে হল নে বাৰু ভাবিয়ে পোৱা নাই। ওচৰ-পাঁজৰৰ মানুহো ভাল নহয়, কিছুমান হয়।
হয় বাৰু।
সেইটোৱে কাকনো ধৰিবা, কাকনো এৰিবা।
উম উম।
গম নোপোৱাও, যিহেতু এতিয়া ওপৰজনকে দিছো আৰু কি হয়।
হয় দে, মানুহবোৰো অন্যায় কিছুমান থাকে নহয় আ
অ' কিছুমান থাকে ন হিংসাত। মক হৈ যায় যে এওঁলোকৰে হৈছে সেইটো কাৰণে হওক। যে আমাৰ নাই হোৱা, সেইটো হিংসা এটা কৰেই ন মানুহ।
হয় দেই, ময়ো হাঁহ কেইটা নি সেই মানে মানুহজনে চাই বাৰু দেই নোচোৱা নহয়। তাৰপিছতে মানে তথাপিও মতা মানুহ নহয় পতককে ইফাল-সিফাল যাব লগা হয়। সেই তেনেকে গুচি কৰি যোৱা পাছত মানে কি হয় আৰু ইমান হিচাপো নাথাকে দেচোন মতা মানুহৰ বোলে। কণী আজি পাৰিছে নে নাই, আমিহে এতিয়া মাইকী মানুহে এইটো কণী ইয়াত পাৰিছে। সেইটো কণী নি থওঁ, এনেকুৱা ভাবি থাকো তাৰ পাছতে মানে এয়া কণীবোৰ এতিয়া মানে পাৰে হাঁহ কিজনীয়ে এতিয়া প্ৰথমতে মই থাকালৈকে ঠিকে থাকিলে উমনিও দিলো কণী কেইটামান। গোটালো এতিয়া মানে বাকী মই ঘৰলৈ অহা পাছ পাছত মানে একদম গোটেই হাঁহে কেতিয়া কণী পাৰিছে, আৰু চুৰ হয় বোলে কণী। মই তাকে আচৰিত, ঘৰতে কণী চুৰ হয় বোলো কেনেকুৱা।
এইটো কিবা এটাটো হব লাগিব, এতিয়া মই নকওঁ বাৰু এতিয়া কলেও মই বেয়া হ'ম।
তাকে মই আমাৰ মানুহ জনে তাকে মোক কৈছে আৰু যে নিজৰ ঘৰত তে মানুহ থাকো তিনটা। মইতো বাৰু নাথাকোৱে মই ইয়াতে থাকো এতিয়া তাকে তিনটা মানুহৰ ভিতৰতে বুলি কণী একে নাইকিয়া হয়। কি কথা বোলো।
এই কৈ মাটি ললেই হ'ল আৰু, ঘৰৰ মানুহে কি আৰু হয়।
ঘৰৰ মানুহে আৰু খাও বুলি কলেওনো কোনে মানা কৰিব। বোলে মই আজি লৈ পেলাই এটা কণী খালো দে, হৈ গ'ল কথাটো। কিনো ডাঙৰ কথা আৰু নোকোৱাকে খালেহে অন্তৰত দুখ লাগে।
উম, কোন এতিয়া মানুহে তাকে ক'ব যে কণী এটাৰ লগতেনো এনেকুৱা হৈছে নে। এতিয়া তাকে যদি মাত দিওঁ মানে সেইটো কৈছো। বুলিবা কণী এটাৰ কাৰণেই তাই একে অত খিনি কৰিছে, অত খিনি সিহঁতি কাজিয়া লাগিছে তেনেকে কৈ দিব ঘপকে। কিন্তু কথাটো কণীৰ নহয়, কিন্তু এখন ঘৰত যেতিয়া মানুহ থকা যায় ন। তেতিয়া যদি মানুহখিনিয়ে যদি এনেকে ইজনে সিজনক ঘৰতে যদি হিংসা কৰে, তেতিয়া মানে কথাটো কি হৈ যায় আৰু হয়, তেনেকুৱা বাহিৰা মানুহে সুবিধা পাই দেচোন। সেনেকুৱা ঘৰখনো মিল থাকিব লাগে আৰু মোৰ হিচাপত।
সেইটোৱে, বাকী এতিয়া চেকআপত গৈছ নে নাই?
অঁ, মই চেকআপত গৈ আছো বাৰু। মাজতে দুদিনমান গাটো বৰ বেয়া হৈছিল, আকৌ দেখাই আহিলো। বোলো জ্বৰ হৈছিলে যে, তাৰপিছত দেখাই মেলি
দে ভালে বোলে থাকিবি। খোজ চোচ কাঢ় নে নাই পিছে?
অঁ কাঢ়ো, আবেলিও কাঢ়ো কেতিয়াবা ৰাতিপুৱা কঢ়া নহয়ে বাৰু তেনেকে, আৰু বিশেষ গাটো
খা খোৱা বোৱা কৰিব নোৱাৰি, গম পাইছো বাৰু এইটো অৱস্থাত যেতিয়া পাৰ খোৱা বোৱা কৰিবি আৰু, সুস্থ হৈ থাকিবি আৰু অলপ খোজ চোজ কাঢ়ি। ভাল ভাল কথা শুনিবি, ভাল ভাল কথা চাবি বস্তু, ফটো চটো লগাইছ নে নাই মানুহে কয় যে ভাল ফটো লগাই থৈ দিব লাগে বুলি।
উম। মই ৱাল পেপাৰ খনতে লগাই থৈ দিছো দুখন ফটো লগাই পেলাই থৈ দিছো।
ছবি আৰু কিনো আৰু কথা আৰু সেইটো
এতিয়া আৰু আৰু মই এই ফটোত যে থাকে যে, ফটোবোৰ যে মই বিশেষ ভাল নাপাও, মোৰ নিজৰ হিচাপৰ মানে ভাল লগা ফটো মানে মই ৰাখি
অঁ মই‌য়ো ভাল নাপাও এ মোবাইলত চাই কৰি সুমো লগাই থলেই হ'ল দে। চাবহে লাগে মোবাইলটোকে বেছি চাই থকা যায় আমাৰ মানুহৰ। তই সেই কাৰণে তই মোবাইলতে লগাইছ ভালেই কৰিছ।
হয় দে, সেনেকুৱাই কৰিছো আৰু মই।
বাৰু দে হ'ব দেচোন মই পানী চুইচ তুইচ দিওগৈ ৰ হা।
অঁ, ঠিক আছে হ'ব দে, উম উম উম।